শুনিছানে? শুনিছানে?
অ', শুনিছোঁ।
ভালে আছা?
অ', আছো, তোমাৰ?
ময়ো ভালে আছো, আজি ভাবিছিলো খাদ্যৰ ময়ো ভালে আছোঁ, আজি ভাবিছিলো, খাদ্যৰ ওপৰত অলপ আলোচনা কৰোঁ।
অ', ঠিক আছে।
খাদ্য হ'ল আমাৰ জীৱনৰ চাৰিকা শক্তি, খাদ্য নহ'লে আমাৰ জীৱন পৰিকল্পনাই কৰিব নোৱাৰো নহয় নে।
হয়।
বাৰু তুমি তোমাৰ প্ৰিয় খাদ্য কি?
মোৰ আমাৰতো অসমৰ প্ৰিয় প্ৰিয় খাদ্য হ'ল, মাছ মাংস এইবিলাকে মোৰ প্ৰিয় খাদ্য।
হয়। বাৰু অসমৰ খাদ্যৰ বিষয়ে ক'ব পাৰিবা নেকি?
উম আমাৰ অসমৰ প্ৰধান খাদ্য হ'ল,
অসমৰ প্ৰধান খাদ্য হ'ল ভাত, খাইকৈ আমি বিভিন্ন ধৰণৰ খাদ্য যেনে শাক পাচলি মাছ, মাংস মাছ, মাংস আদি আদি বিভিন্ন খাদ্য গ্ৰহণ কৰোঁ, আমাৰ উম আমাৰ আমাৰ মানুহে খাইকৈ ভাত ভাত বেছিকৈ উপশৰণ কৰে।
উম, খাদ্য হিচাপে গ্ৰহণ কৰে, আৰু আগৰ দিনত ককা আইতাৰ দিনত আইত বোৰে, ভাতৰ উপৰি বিভিন্ন ধৰণৰ খাদ্য যেনে খাদ্য অ খাদ্য যেনে পিঠা লাৰু আদি। বিভিন্ন ধৰণৰ খাদ্য ব্যৱহাৰ কৰিছিল, যেনে উম, কল কলজাতীয় উম, তো ফল মূল জাতীয় বস্তু যেনে কল কল কল গাখীৰ আদি বিভিন্ন কল গাখীৰ আদি গ্ৰহণ কৰিছিল।
ঠিকেই কৈছা দে।
তোমাৰ মতে খাদ্য তোমাৰ মতে খাদ্যবোৰ কেনেকুৱা হোৱা উচিত? মানে এতিয়াৰ দিনৰ খাদ্যবোৰ ভাল নে, আগৰ দিনৰ খাদ্যবোৰ ভাল আছিল?
মোৰ মতে আগৰ দিনৰ খাদ্যবোৰ বেছি ভাল আছিল, কাৰণ আগৰ দিনত প্ৰটিন ভিটামিন কাৰ্বহাইড্ৰেট সকলো ধৰণৰ খাদ্যত পোৱা গৈছিল। কিন্তু আজিকালি বেছিভাগ আঁহ খাদ্য বস্তু সাৰ সাৰ মৰা পোৱা যায়। অম তাজা সতেজ বস্তু পোৱা নাযায়। আগৰ দিনৰ ঔম বস্তুবোৰ ভেজাৰি নাছিল। অঁ বা অঁ মানুহে বেছিভাগ খেতি কৰিছিল। অঁহ কা সতেজ খাব পাইছিল। কিন্তু আজিকালি মানুহে খেতি নকৰে বেছি ভাগ। বজাৰৰ পৰা সাৰ মাৰা বস্তু কিনি পিনে স্বাস্থ্যৰো আমাৰ ক্ষতি হয়। আমি উম আগৰ দিনৰ খাদ্যবোৰ বেছি ভাল আছিল। আমি মোৰ মতে দি আগৰ দিনৰ খাদ্যবোৰ খোৱাতটো বেছি ভাল আছিল। তাত প্ৰটিন কাৰ্বহাইড্ৰেট ভিটামিন সকলো ধৰণৰ বস্তুয়ে পোৱা গৈছিল, আৰু অঁ খাদ্য বস্তু সদায় প্ৰটিন কাৰ্বহাইড্ৰেট অঁ শৰ্কৰা আদি আদি আদি ভৰপূৰ হ'ব লাগে তাত।
হয়। তোমাৰ মতে এতিয়া যে ফাষ্ট ফুড জাতীয় বস্তুবোৰ ওলাইছে সেইবোৰ আমাৰ আমি খোৱাটো ভালনে বেয়া? তুমি কি বুলি ভাবা তাৰ ওপৰত? তোমাৰ
মোৰ মতে এইবোৰ খোৱা বেয়া, কাৰণ এইবোৰত বেছি তেল নিমখ চেনি ব্যৱহাৰ কৰা হয়। যিবোৰ আমাৰ থলুৱা ভাবে অস্বাস্থ্যকৰ। আমি সকলো বস্তুৱে খাব লাগে, কিন্তু তাৰ সীমাত থাকি খাব লাগে, যাতে ই আমাৰ স্বাস্থ্যৰ ক্ষতি নকৰে কেতিয়াও। যিহেতু এবিলাকত অঁ তেল নিমখ চেনি আদি বেছিকৈ থাকে সেইবাবে এইবোৰ আঁহ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক মোৰ মতে এইবোৰ খাব নালাগে। তোমাৰ মত কি ইয়াৰ ওপৰত? ফাষ্ট ফুডৰ ওপৰত।
মোৰ মতে মানে মোৰমতে মোৰ মতে মানে হল যে এনেকুৱা ঘৰৰ যিবোৰ পিঠা লাড়ু আদি পিঠা লাড়ু আছে, যে মায়ে যি মাই বনাই দিয়া বা ককা আইতাহতে বনাই দিয়া পিঠাবোৰ, এইবিলাক আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী কিন্তু এতিয়া যে ওলাইছে জংকফু কি বুলি কয়? এতিয়া যে ওলাইছে দকনৰ বস্তু যেনে চিপছ, পেকেটিং তাৰমানে পলিথিনত বান্ধি থোৱা বস্তুবোৰ এইবোৰ আমাৰ দেহৰে বহুত অ', তাৰমানে ক্ষতিকাৰক, কিয়নো সেইবোৰত কিছুমান ব উখ, আহ', তাৰমানে কিছুমান যেনে তাত দিয়ে কিছুমান স্প্ৰেজাতীয় বস্তু যেনে মোৰ ল হেৰি মাৰিব। বহুত দিনৰ বাবে ভালদৰে ভাল ৰাখি ভাল কৰি ৰাখিবৰ কাৰণে কিছুমান দ্ৰব্য জাতীয় বস্তু দ্ৰব্য দিয়ে তাত, সেইবোৰ আমাৰ দেহৰ বাবে বহু উপ ক্ষতিকাৰক। সেইবাবে মোৰ মতে হ'ল, আগৰ দিনৰ আগৰ দিনৰ বা ককা আইতাহতে আমাক যি খুৱাইছিল, সেইবিলাক বেছি ভাল আছিল, এতিয়া দিনৰ বস্তুবোৰৰ বস্তু বোৰৰ বিপৰীতে।
হয় ঠিকেই কৈছা, বাৰু তুমি ফাৰ্ষ জাংক ফুদ খোৱা অ', কোৱা?
মোৰ মতে হ'লে আগৰ দিনৰ বস্তু বোৰে ভাল আছিল, যে যেনে পিঠা আহ', পিঠা পুৰে যি খোলা চাপৰি পিঠা। বা চুঙা পিঠা, এইবিলাকে মানে আমাৰ কাৰণে ভাল আছিল। এতিয়া আৰু এইবিলাক যি জংকফুদ জাতীয় বস্তু যি আছে, এইবিলাক আমাৰ স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰকো আৰু খোৱাটো আমাৰ বাবে বেয়াও হয় এইবিলাক।
হয়, ঠিকে কৈছা, বাৰু তুমি জাংক ফুড খোৱা নে?
এতিয়াতো আগৰ আগৰ দৰেটো পিঠা লাড়ু বনোৱাৰ কাৰণেতো এইবিলাকতো পিঠা বনোৱা নহয় নে, তাৰ বাবেও কিছুমান বেছি নাখাওঁ, কিন্তু খোৱাটো যায়ে। এতিয়া সময়ৰ লগত সময়ৰ লগত চব বস্তু খোৱাটো জৰুৰী হৈ পৰিছে, এনে আগতে কক আগতে আছিল পিঠা লাড়ু, পিঠা লাড়ু বনাইছিল বা ৰাতি মায়ে খোলা চাপৰি পিঠা বনাইছিল, সেইবোৰ আমি খাইছিলো, কিন্তু এতিয়াতো সেইবিলাকো বনোৱাতোতো হেৰিয়ে হৈছে, তাৰমানানে বনোৱাটো নাযায়, সেইবাবে মই থাকো বাহিৰত। তেনেকুৱা হ'লে এইবিলাক বনাব নোৱাৰো, সেইবাবে জংক ফুডটো অলপ খাওঁ, কিন্তু বেছি সিমানটো ব্যৱহাৰ নকৰো। স্বাস্থ্যৰ বাবে ক্ষতিকাৰক কাৰণে।
হয়, বাৰু তোমাৰ জাংক ফুডৰ ভিতৰত কি বেছিকৈ প্ৰিয়?
মই জাংকফুদৰ ভিতৰত এইটো ভাতটো যে ভাজি খাই, সেইটো মই অলপ অলপ খাওঁ আৰু, বেলেগ বাকী বেলেগ নাখাওঁ এইবিলাক।
অ', বুজিছো।
তোমাৰ তুমি তুমি তুমি খোৱা নে নোখোৱা ফাষ্ট ফুড জাতীয় বস্তুবোৰ?
মই খাও, খাও ময়ো।
এনেই তুমি কোনটো বস্তু তাত ভাল পোৱা? আৰু আগৰ দিনত ককা আইতাহঁতৰ কোনটো বস্তু তোমাৰ প্ৰিয় আছিল? তোমাৰ খোৱাৰ খোৱাৰ
মই জাংক ফুডৰ ভিতৰত বেছিকৈ মম', ৰৰ এইবিলাক খাওঁ, আৰু মোৰ মতে ককা আইতাই যিবোৰ খাদ্য বনাইছিল, তাৰ ভিতৰত মোৰ প্ৰিয় আছিল অ', খাৰ, টেঙা তাৰপিছত বিভিন্ন ধৰণৰ পিঠা, আৰু বিশেষকৈ যেতিয়া বিহু আহিছিল তেতিয়া তুন বহুত দিন আগৰ পৰাই আমাৰ পিঠা বনোৱা আৰম্ভ কৰি দিছিল। বিভিন্ন ধৰণৰ পিঠা লাড়ু আ, যেনে খীৰ পিঠা, নাৰিকল পিঠা, তিলৰ পিঠা, নাৰিকল লাড়ু, গুৰ লাড়ু, বিভিন্ন ধৰণৰ বিবিধ বিবিধ বস্তু বনাইছিল, এইবোৰ খোৱাৰ মজাই বেলেগ আছিল। এইবোৰ আজিকালিৰ আ, যুগত পোৱা নাযায় আমাৰ আইতা আৰু ককাৰ হঁতে যিবোৰ আ আইতাহঁতৰ হাতত যিবোৰ সোৱাদ আছিল সেইটো আজিকাৰি কতো পোৱা নাযায়।
হয়। তুমি এনে উম, আইতাহঁতে যে বনাইছিল সেইবিলাক কেনেকে বনাইছিল তুমি জানানে নাজানা? বনাব।
মই নাজানো সিহঁতে বা কেনেকে বনাইছিলে আৰু ময়ো বনাব নাজা কাৰণ মই তেওঁলোকৰ হাতৰ পৰা খাই পাইছো কিন্তু ইমান মই সিহঁতক পোৱা নাই সিহঁতৰ হাতৰ, সেইবাবে মই নাজা
বাৰু তুমি জানা নেকি সিহঁতে কেনেকে বনাইছিল বাৰু কোৱা
নে মইতো সেন এনেতো মই সেনেকৈ নাজানো কিন্তু এনে আইতাহঁতে যিটো শিকাই দিছিল সেইমতে কেতিয়াবা কেতিয়াবা ইয়াতো বনাই পেলাই খাও তাৰমানে যেনে কলপিঠা আছে যে গুৰি গুৰিৰ লগত কলটো সানি লয় কলটোত অ, অলপমান পানী দি কিনে আৰু যিটো মালপোৱা দৰে ভাজি খাই সেইটো জানো তাৰ পিছত খলা চাপৰ পিঠা আছে খলা চাপৰ পিঠাটো বনাই খাও কেতিয়াবা কেতিয়াবা এনে তোমাৰ মতে ঘৰত কি কি পিঠা বনাই মাহঁতে?
মোৰ মাহঁতে খোলা চাপৰি পিঠা, খিৰ পিঠা, কলৰ পিঠা তাৰ পিছত আ, গুৰৰ পিঠা চেনী পিঠা, নাৰিকল পিঠা, তিলৰ পিঠা আদি বিভিন্ন ধৰণৰ পিঠা বনায়।
হয়, এনে তোমাৰ মতে আৰু আৰু তোমালোকৰ ঘৰত যে আনে শাক পাচলি জাতীয় বস্তুবোৰ তোমাৰ তুমি শাক বস্তুবোৰ খোৱা নে নোখোৱা?
মই খাও, এইবোৰ খাব লাগে। হয়, ঢেঁকীয়া শাকটো মোৰ প্ৰিয়।
এ তুমি এনেকুৱা শাক পাচলি খাও, এ তোমাৰ কিছুমান এনেকুৱা বস্তু আছে যেনে শাক পাচলি জাতীয় বস্তু, তুমি কি কি বস্তু এনে খাই পাইছা শাক পাচলি জাতীয় বস্তু
শাক পাচলিৰ ভিতৰত মই বিভিন্ন ধৰণৰ শাক খাই পাইছো মই সিহঁতৰ নামটো নাজানো কিন্তু মই খাই সকলো প্ৰকাৰৰ চাগে পাইছো। মোৰ আ, দেউতা মাহঁতে ঘৰলৈ যি আনে মোক চবে খুৱাই, মানে সকলো খুৱাই।
এনেই এতিয়া যিটো বস্তু হেৰিত চলি মই মইতো - মইতো বহু বস্তু খাই পাইছো, মইতো গাঁৱত আমাৰ লগৰ আমাৰ গাঁৱততো যেনে পুঠি শাক, ঢেঁকীয়া শাক কল পচলা, কলডিল তাৰপিছত যিটো কল থাকে বৰ বৰকল বুলি কয়, সেই কলটো কল ভাজা যেনে থতনি শাক এইবিলাক এইবিলাক শাক খাই পাইছো আমাৰ আইতাই গলে লৈয়ে আহে এইবিলাক খোৱাৰ বাবে, সেইবে এইবিলাক খাই পাইছো।
অ।
এনে তোমাৰ ম তোমাৰ মতে তোমাৰ মতে এতিয়া। এতিয়া যে দোকনত যে বিক্ৰী কৰে আৰু এতিয়া দোকনত বিক্ৰী কৰা বস্তুুতটো ভাল নে গাঁৱৰ বস্তু। গাঁৱত যিটো বস্তু খেতি কৰি পেলে উৎপাদন কৰে সেইটো ভাল।
মো মতেদি গাঁৱত উৎপাদন কৰা বস্তুবোৰ বেছি ভাল কাৰণ তাত। কোনো সাৰ নামাৰে এচিড নামাৰে বস্তু সতেজ কৰিবলৈ কোনো অ উম। বেয়া বস্তু ব্যৱহাৰ নকৰে সেইবোৰ একদম সতেজ। খেতি পথাৰৰ পৰা আনে আৰু আমাক বঢ ধুনীয়াকে খুৱাই চ মোৰ ম। মোৰ মতেদি বাহিৰা বস্তুতকৈ আহ ঘৰৰ বস্তু বিলাক বেছি ভাল আৰু বাহিৰা বস্তু বিলাকত। বেছিদিন থাকিবৰ বাবে সতেজ কৰিবৰ বাবে বিভিন্ন এচিড সাৰ। স্প্ৰে এইবিলাক মালে। মাৰে বাবে মোৰ মতে দি ঘৰৰ বস্তু বোৰ বেছি চলে। এতিয়া পেকেটিং বস্তু বিলাকতকৈ পলিথিনত পোৱা বস্তু বিলাকতকৈ।
অ।
বাৰু আজিৰ তাৰ ওপৰত। কোৱা?
হেল্ল' মাইয়ে তোমাৰ মতে। তে হ'ল উম তোমাৰ মতে উ ঘৰৰ যিটো উম উম। তাৰমানে বনাই থোৱা ঘৰত যিটো উ খেতি কৰে সেইবিলাক তোমাৰ মতে ভাল। আজিৰ দিনৰ এইবিলাকতকৈ।
হয় ঠিকেই কৈছা মোৰ মতে সেইবোৰ বেছি ভাল।
ইয়াতে আজিলৈ ইমানতে সামৰণি মাৰিলোঁ।
হয় বেলেগ এবাৰ লগ পাম।
উম ঠিক আছে দে।